আকৌ
কি কৰি আছো?
এনেই আছো। তই?
আচু ৰ এনেই।
অ তহঁতে ঘৰতচোন বিয়া।
আহ তাকে আহিবি, মাতিম বুলি ভাবিয়ে আছিলো।
আছিল ন?
অ অহা সোমবাৰে।
আৰুতো মোক এতিয়ালৈ মাতাই নাই।
মাতিম ৰ।
অ সোমবাৰীব ত এতিয়ালৈ মাতা নাই বঢ়িয়া।
আজি যাম মাতিবলৈ।
আজি? ইমান দিন নখি কি নামটোলে ওলাগেে বিয়াত দি ধ মাতি দিব পাৰিলি হয়।
এ হ'ব মাতিম দে আজি গৈ আছো গধূলি।
আচ্ছা আচ্ছা কাৰ বি আছে নো।
আমাৰ ডাঙৰ দাদাৰ।
উ অ মানে এইটো তই কি বুলিোলে আজিকালি বিয় বিলাক অসমীয়া বিয়া আজিকালি নহয় আগৰ পৰা। অসমীয়া বিয়াত বহুত নিয়ম কান আছে ন?
উম হয়।
উ ক'ব গ'লে মই।
লৰা মানুহ যিহেতু বহুত নিয়ম আচলতে ভালকৈ নাজানোৱেই। তইতো এইবোৰ বহুত ধুনীয়াকৈ সাহিত্য পৰম্পৰাৰ কথা জান। মোক অলপ বুজাই কবি নেকি?
অ কিয়, অ অ কৈ আছো মানে আ বিয়াৰ পৰম্পৰাবোৰ চাবলৈ গ'লে ময়ো বেছি বৰ বেছিকৈ বুজি নাপাওঁ তথাপিতো দেখি শু শুনি অ এতিয়া বহুত খিনি জান জনা হৈছো। অসমীয়া মানে অসমীয়া বিয়াৰ নিয়মবোৰ বৈজ্ঞানিক আৰু ইমান ধুনীয়া আৱেগিক অৰ্থ আছে যে তই শুনিলে সচাঁকে আচৰিত হবি আহ আৰু বিয়াৰ আচল নিয়মবোৰ হৈ কিন্তু মূল বিয়াখন দুদিন আগৰ পৰাই আৰম্ভ হয়।
অ হয়নে, মই ভাবিছিলো কেৱল বিয়াৰ দিনাহে হোমৰ গুৰিত বহাতো মেইন নিয়ম তাৰ আগ তে কি কি ডাঙৰ নিয়ম কৰা হয় অ'
উম মানে হোমৰ গুৰিত বহাৰ আগত বহুত নিয়ম আছে প্ৰথমতে ধৰি লও উৰু -কা বা বিয়াৰ ঠিক আগৰ দিনা ৰাতি ডাঙৰ নিয়ম এটা কৰা হয় যাক আমি অধিবাস বুলি কওঁ। সেইদিনা কইনা বা দৰাক মংগল চাবলৈ নিয় অ নি নিয়ৰ চাউল খোৱা হয় আৰু মাহ হালধি চব ৰেডি কৰা হয় আৰু বিয়াৰ দিনা একেবাৰে পুৱাতে আইসকল গোট হয় তাৰ পাছত পানী তুলিবলৈ যাক যাক যাক আমি পানী তোলা বুলি কোৱা হয় কোৱা কোৱা হয় আৰু সেই মানে পানীতো ঘৰলৈ আনি দৰা বা কইনাক নোওৱা হয় মানে গা ধুওৱা হয়। সেই পানীৰে মাহ হালধি সানি উম কইনাক অ কলগছৰ তলিত বহাই মাকে গা ধুৱাই দিয়ে। লগতে দৰাক আকৌ তেনেকৈ মাকেই গা ধুৱাই দিয়ে।
সেইটো হয়, এই আৰু এইটো কি বুলি ক এইটো নিয়ৰ চাউল মান নে কি এইটো বুজি নাপালো মই।
কি কৈছ।
এইটো নিজৰ নিয়ৰৰ চাউল বুলি ক'লি যে এটা
অঁ অ' মানে নিয়ৰৰ চাউল মানে অ' চাউল ৰাতি নিয়ৰত থৈ দিয়ে তেনেকৈ ম মানে সেইবোৰ মাহ হালধি আ উম পটাত পিচি ৰেডি কৰে।
অ এই যে পানীত তুলি অনাৰ পিছত মইতো এইবিলাক বিয়া নাম বা কনচাৰ্ট শুনিছো দেচোন। এই মাহ হালধি কিয় গা ধুৱাই! আৰু এইটো কি বুলি কয়?
আচলতে তাক নুৱনি-ধুৱনি বা গা ধোঁৱা নিয়ম বুলি কয়! ইয়াক কলগছৰ তলিত বিয়াৰ বেদী সাজি দৰা বা কইনাক বহুওৱা হয়, আৰু ঘৰত আয়তীসকলে বা খুৰী মাক সকলে মিলি মা'হ হালধি গাত পিহি আহ সানি দিয়ে, লগতে পুৱা যিটোত পানী নৈ বা পুখুৰীৰ পৰা তুলি অনা হয় সেই পানীৰে কইনাক গা ধোৱা হয় বা দৰাক গা ধোৱা হয়, আৰু নিয়মটো কৰিলে কইনা বা অ' দৰাৰ গাৰ ৰং একদম উজ্জ্বল হোৱা বুলি কোৱা হয়। মানে মেকআপ নোহোৱাকৈ মানে আমাৰ যিহেতু হালধিত আৰু মা'হত বহুত বেছি গুণ আছে। সেইবাবে দৰাৰ আৰু কইনাৰ উজ্জ্বলতাৰ বাবে উম গাত মাহ হালধি সানি দিয়া হয়।
অ' মানে আগৰ দিনত মেকআপ নাছিল ন সেইকাৰণে এইবোৰ কৰিছিল।
অ' ঠিকেই।
সেইটো মানে তোৰ মুখত গ্লো আনে ধুনীয়া কৰে ন মানুহটো।
উম উম হয়।
নাই বে মই এইবোৰ কথা একদম গম পোৱা নাছিলো, মই এতিয়াহে গম পাইছো এইবোৰ কথা। আচ্ছা তৃষ্ণা শুনচোন মই এটা নিয়ম দেখিছো, এই যে পুৱা কইনাক কপালত ফুট দি কিবা বা দৈ খুৱাই দিয়ে, আৰু দৰাৰ পৰাও কিবা আহে বোলে, সেইটো কি বোলে।
একদম ধুনীয়া কথাটো মন কৰিছ দেই, সেইটো হৈছে দৰন দিয়া নিয়ম মানে বিয়াৰ বিয়াৰ দিনা পুৱা মাকৰ ঘৰত জেষ্ঠ মহিলাই কইনাক আৰু দৰাক দৈ চিৰা খুৱাই। কাৰণ অ' তাৰ পাছত মানে গোটেই দিনটো উপবাস থকা হয়। সেইবাবে দৰা দৰা ঘৰৰ পৰা দৰা অহাৰ আগত বা কইনাৰ বিয়াৰ আগত দাই দাইলৰ ভাৰ বা শোধনি ভাৰ এইবোৰ সেই বুলিও কয়, মই শুনিছো মইও সিমান ভালদৰে নাজানো। তাৰ পিছত দৰা ঘৰৰ পৰা কইনাৰ কাপোৰ কানি গহ ণা মাছ দৈ আৰু ডাঙৰ দাইলৰ টোপোলা পঠৱা হয়। ইয়াৰ পাছত দুয়োটা পৰিয়ালৰ মাজত মৰম আৰু সমানে মৰম আৰু সম্পৰ্কৰ আদান প্ৰদান হয় বুলি কোৱা হয়। সেইয়াই নিয়ম এইবোৰ।
অ' মানে এইটোতো ক'ব গ'লে তো এইটো জোৰণ তাইপ জোৰণটো ন।
অ' জোৰোণ বুলি ঠিক ক'ব নোৱাৰি, মানে অ' জোৰণতটো যিহেতু আগদিনাই দিয়া হয়, আৰু সেইটো মানে দৰা ঘৰৰ জোৰণ হয়, মানে অ' কইনা ঘৰৰতো আগদিনাই জোৰণ দিবলৈ যায়। আৰু দৰা ঘৰত ৰৰ পৰা পিছদিনা বিয়াৰ দিনা ৰাতিপুৱাহে পঠায়।
অ' মানে কইনা ঘৰে ধৰক জোৰোণ দিব যায়
অ' অ' প্ৰথমতে কইনা ঘৰে যায়, তাৰ পিছত দৰা ঘৰে পিছদিনা যায়।
আৰু মেইন বিয়াৰ দিনা যে যেতিয়া দৰা আহি পায় তেতিয়া কি নিয়ম থাকে কিবা স্পে নেকি?
অ', থাকে মানে দৰা যেতিয়া কইনাৰ ঘৰৰ গেটৰ সন্মুখ পাই তেতিয়া প্ৰথমে দৰা আদৰিবলৈ অৰ্চনা বা দৰা আদৰা নিয়ম কৰা হয় মানে তাত কইনাৰ মাক কে চাকি বন্তি লৈ দৰা বৰণ কৰে তাৰ পাছত দৰা সুমৰ গুৰিলৈ লৈ গৈ বহোৱা হয় আৰু তাৰ পাছত চবে আটাইতকৈ বেছি আৱেগিক মহ মান মানে মুহূৰ্ততটো হৈছে সেই সময়ত কন্যাদান মানে কইনাজনীক বেলেগৰ ঘৰলৈ উলিয়াই দিয়ে সেইটো অৰ্থাৎ কইনাৰ দেউতাকে বা ককায়েকে কইনাৰ হাত খন দৰাৰ হাতত গটাই দিয়ে, আৰু সমাজক সাক্ষী কৰি আশীৰ্বাদ দিয়ে। আৰু সেই সময়ত কইনা ঘ ৰৰ মানুহখিনি মানে আৱেগত চকু পানী ধৰি ৰাখিব নোৱাৰে, ইমান গহীন এটা পৰিবেশ হৈ যায়। ভাল ভালো লাগে তাৰ মাজত দুখো লাগে।
অ' ভাই বেয়া লাগে দেচোন কইনা দানটো, এজন ছোৱালী ঘৰত বাপেকে সৰু পৰা ডাঙৰ কৰে, পিছত আৰু ওলাই দিয়ে। কিন্তু মোৰ এইটো হো'মৰ এইটো যজ্ঞ এইটো হুম হোম পুৰে যে তাৰপিছত কিছুমান যে গেম খেলে এইটো কি বুলি কয় অ' এইটো আঙুঠি লুকাই, তাৰ পিছত আৰু কিবা কিবি থাকে ত কিবা আঙঠি লুকাই, চাউলত কিবা কৰে তো।
অ', অ', নিশ্চয় আছে। তাক আঙুঠি লুকুৱা খেল বুলি কোৱা হয় বা খেল খেলা বুলিও কোৱা হয় বহুত াত বহুত বিভিন্ন নামেৰে জনা যায়, আহ তাৰ মানে এটা পাত্ৰত পানী বা চাউল দি তাত আঙুঠিটো লুকুৱাই থোৱা হয় আৰু দৰা কইনাক বিচৰি বলৈ দিয়া হয়। কোৱা হৈ যে যিয়ে প্ৰথমতে আঙুঠিটো বিচাৰি পাব তেৱে হেনু সংসাৰত বেছি শাসন কৰিব পাৰিব আৰু ই আচলতে এটা ধেমেলীয়া পৰম্পৰা, এই, এইখিনি উম সচাকে যে শাসন কৰিব সেইটো মই নামানো মানে এনে বিয়াৰ নিয়ম হিচাপে পালন কৰে যাতে বিয়াখন ইমান দেৰি যে হৈ যায় সেইবোৰৰ মেণ্টেল ষ্ট্ৰেচ আৰু ভাগৰ খিনি যাতে পলশতে নোহোৱা কৰিব পাৰি তাৰ বাবে এইবোৰ ধেমেলীয়া খেল খেলে মানু মাজতে দুই এটা। আৰু আমাৰ পুৰণি ককা আইতাৰ সময়ত মানে ইমান ধুনীয়া কৈ এই নিয়মবোৰ সজাই থৈ গৈছে মানে হাৰ মানিব নোৱাৰি বৰ্তমানৰ লৈকেও মানে এই নিয়মবোৰ তেনেকৈ চলি আহিছে।
অ', বে এইটো ভালকে বুজাই দিছে দেচোন নিয়ম গিলা ভাল লাগে তোৰ মানে
অ', আৰুটো ক'ব গ'লে তোৰ
উম।
সেইটো কিন্তু দিনটোত কি ইমান মানে সিহঁতৰ ভাগৰ লাগে ন বিয়াত সময়ত মোৰতো অলপ সময় নহয়, মই মোৰ মামাৰ বিয়াতে ন মানে গধূলি হৈছিল ৰাতি আমাৰ নটা মানত হৈছিল কৰি পাইছো নটাৰ পৰা আ দুটা বজালৈকে তাত তে আছিলো আমি, সুমও পুৰিছিলে নটা দুটা বজালৈকে। তাৰ পিছত খেলবোৰ খেলিছে। মইতো ইমান নিয়ম কাৰণ নাজানো ন মইতো এনেই গৈছিলোহে মমাৰ বিয়া বুলি।
উম, উম। ময়ো সিমান নাজানো তথাপিতো অ এইকেইদিনৰ পৰা আমাৰ ঘৰত চলি আছে ন? কথা বতৰাবোৰ, তাৰ পৰা মই গম পাইছোঁ আৰু কি কি কৰিব আৰু লগতে যে যোৱা বছৰ মোৰ বাৰ বিয়াতো মই অলপ চলপ গম পাইছিলো। মানে অসমীয়া বিয়াবোৰ বহুত বেলেগ ধৰণৰ নিয়ম থাকে কিছু, ঠাই ভেদে নিয়ম বোৰ বেলেগ বেলেগ হয় উজনি অসমৰ ফালে বেলেগ নিয়ম থাকে আৰু মধ্য অসমত বেলেগ নামনি অসমত বেলেগ প্ৰত্যেকটো মানে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে নিজৰ নিৰ নিজৰ বেলেগ বেলেগ ধৰণৰ বিয়া পাতে আৰু শুনিব পোৱা মতে উ ভকত বিয়া থাকে আৰু বামুণীয়া বিয়া থাকে। বামুণী বামুণীয়া বিয়াত মানে অসমীয়া বামুণীয়া বিয়াত উম হোমত হোমবোৰে যজ্ঞ কৰে তেনেকৈ বিয়া পাতে আৰু ভকতৰ বিয় বোৰ ভাগৱত গীতা পঢ়ি তেনেকৈ বিয়া দিয়া হয় মানে তাত আহ বামুণে বিয়া নাপাতে ভকতে বিয়া পাতে আৰু উম তেনেকৈ বদ উপনিষত এইবোৰ পঢ়ি তেনেকৈ কইনাক গতাই দিয়া হয় বুলি শুনিছো।
হ বুজিছো বুজিছো তোৰ অলপ জ্ঞান থাককা বুলি ক'বা ন যে বহুত খিনি জানা বিয়াৰ বিষয়ে
অ আৰু কেতিয়াবা ভালকে বুজাই দিম দেই এইবোৰ মই বহুত জানো।
আই তে তোৰ বিয়াত ভালে হ'ব মানে আৰু তই বেলেগে ক'ব নালাগে নিজে কৰি যাব পাৰি যে কি কৰিব লাগে। বেলেগক শুধিব নালাগে ত। তোৰ দাদাকৰ এতিয়া হেল্প কৰি দিবি, বিয়া আহি ডাঙাৰ লগত বহি থাকিবি।
তকো মাতিব যাম আহ, উম, তোকও মাত তোকো বিয়াত মাতিব যাম আহিবি।
আচ্ছা, ঠিক আছে যাম দে যাম দে ফূৰ্তি কৰিব লাগে যাব লাগিব, চবকে মাতিছ নে?
কিছু মানে আমি কামবোৰ শেষে হৈ অ মানে আজিৰ পৰা মাতা আৰম্ভ কৰিম মোৰ লগৰখিনি। বাকী বাকীবোৰৰ ঘৰৰ পৰিয়ালৰ সকলোকে মাতা হৈ গ'ল।
লগৰখিনি নো কি আৰু একদিন আগত কলে সিহঁতে আহি যাব দেচোন, মইটো
অ হোৱাটছাপত মেছেজ দিলেই আহি যাব আৰু চব খকোৱা।
এ হলে মাতিবি দি দেচোন ঘৰতে মাতি ভাল নালাগে ন মাছত মেচি দিলে চবে বেয়া পায় ন।
অ অ মাতিম মাতিম আজি যাম গধূলি। উম অ বাকী বাই ইত কেনে
অ দে